েল্ আহ কওক পাইছো পাইছো কওক অ আছো আছো আ ভাল
ভালেই দিয়া
অ কি কৰি আছে পি য়
কি কৰি আছোঁ মানে অকণমান হেৰি মোবাইলতে অকণমান মানে অকণমান চাই আছিলোঁ মানে আমাৰ বাইদেউৰ ছোৱালীজনী অকণমান গাটো বেয়া গাতটো বেয়া মানে সেই কহি থাকে ফুলে আহ মানে ত পোনহীন যাবই পৰা নাই তাক তাকে মই বোলো কিবা ঘৰুৱা কিবা টিপছ চিপছ পাওঁ নেকি মোবাইলটোতে অকণমান বিচাৰি আছিলোঁ তাৰ মানে কিবা খালে ভাল হয় নেকি কি খুলে মানে অকণমান ডিঙিটো সুৰ সুৰাই নেকি
অ অ অ সৰু ছোৱালী তাকে কবও নোৱাৰে নহয়
অ সেই কিনো হৈছে বুজি পোৱা নাই মঁ বোলো দুদিনমান হৈছে আৰু মানে চৰ্দি লাগিছে নাকৰ পানী ওলাই থাকে ৰুকা কিন্তু মানে ক'ব ক হৈছে আৰু আগৰ পৰা কোনো হেৰি নাই হঠাতে মানে নাকৰ পানী চৰ্দি শেঙুণ তেনেকা মানে সৰু সৰু পানীও নহয় মানে একেবাৰে শেঙোন আৰু দাঠ দাঠ তাকে বোলো কিনো খালে ভাল পাব বুজিয়ে নাপাওঁ
ডক্তৰক দেখুওৱা হৈছিল নে
নাই নাই মাজতে অলপ মানে পেটৰ অসুখ হৈছিলে তেতিয়া সেই মানে দৰৱ দি পেলাই ভাল পালে এতিয়া আকৌ সেইটো ভাল হ'ল ভাল হৈ পেলাই মানে বাইদেউৰো হৈছিলে চৰ্দি সেই তাইৰ পৰাই হ'ল নেকি তাইগাটো সেইটেনেকে মানে তাইৰো হৈছে দেখোন
অ চানো কি হ'ল বা বহুত দিন হ'ল নেকি এইটো
নাই নাই আজি তিনিদিন হৈছে তাকে মানে ভাবি আছো বোল তাইকো কৈছো বোলেও এনেকৈ থাকিলে আকৌ বেছি হৈ গ'লে কাহটো মানে আগতে শুকান ক নিচিনাছিলে এতিয়া অকণমান কফোৱা নিচিনা তাকে মই বোলো এতিয়া যদি হয় আকৌ ডক্টৰকহে দেখাব লাগিব এনেকে কিমান নো ডক্তৰ ডক্তৰ কৰি থাকিম?
অ সেইটো হয় হে হে ঘৰতে কিবা ভাল টিপছ
তাকে তুমি জানা নেকি কিবা টিপছ চিপছ? তেনেকুৱা
তেনেকেতো গম নাপাও বাৰু কিন্তু মই সেই মোৰ আ ৰিলেটিভৰ এনেকে ল'ৰা ছোৱালীক মই দেখিছো মই এনেকে কিবা বোলে হেৰি দিয়ে এ নাকেৰে পানী সোমাই পেলাই ইটো নাকেৰে ওলাই দিয়ে হ'বলা। উশাহ চুশাহ ল'ব নোৱাৰে সৰু বিলাকে তেতিয়া মানে সেইটো ক্লিয়াৰ তাৰ হৈ যায়।
উম আমাৰ আকো সিয়ে বনাই দিব নহয় একেবাৰে। ভয়তে মোক কথা দিয়ো সোমালে নাকত নাকতো ঔষধ ঔষধ দিব অঁ সেইটো সেই এটা মানে যোগাখনৰে হয় পাৰ্ট এটা
অ
তে আমি যোগা শিকোঁ থাকোঁতেও তেতিয়া সেই তেনেকৈ কৰিব দে নাক নাকবিলাক মানে নাকটো ক্লিয়াৰ হয় বুলি এতিয়া চাফা হয় হেৰি হয় এটা এফালেদি পানী সোমোৱাই ইফালে দিবা মোক মুখেৰি উলিয়াই দিব পাৰে বোলে অ গেছ নোহোৱা হয় বোলে গেছ টো নাথাকে তেতিয়া।
অ অ অ তাকে তো সেইটো মই সৰু ল'ৰা ছোৱালীক কৰা দেখিছো মানে যদি কেনেবাকে আহ একো কৰিব পাৰে কিবাকে
তাকে কৈ চাম আৰু এনেই সেই তুলসী তুলসী মৌ দি পেলাই এনেকে খুৱাইছিলে আগতে। এ এইখন মুখত দিহে ফু সি পালেই দি ই ই
অ হ হ হয় নেকি সৰু ল'ৰা ছোৱালী এতিয়া পাৰা যাব চাগে ন কিমান বা বয়স হৈছে চাগে বেছি বয়স হোৱা
ছমান হওঁ হওঁ আৰু
অ অ পাৰি তেতিয়া পাৰিব চাগে ন তুলসী চলৈ
তুলসী মতোতো এবছৰ কাৰ খুৱাব নিদিয়ে বছৰৰ পিছত অলপ অলপ মোক খুৱাব পাৰে কিন্তু ধৰা এনেকে কাঁহ আহি থাকে সিলাটো খোৱালে ভাল হে টো ঘৰুৱা মানে আগৰ পৰাই চলি থকা উ মানে তুলসী আ দাৰস অকণমান তাতে লং এটামান দি এ অকন গৰম কৰিব লাগে বোলে ৰসখিনি গৰম কৰি অকণমান আ নাম মাত্ৰ গৰম কৰিব লাগে তাৰপিছত তাতে সেই মৌ ৰসকণ দি পেলাই মিহলাই পিনে খাব লাগে তেওঁলোকে আকৌ মুখতে নিদিয়ে নহয় মুখ মুখত দিলেই হ'ল থুৰকৈ পেলাই দিয়ে
অ
ঔষধ খুৱাবলৈও বহুত দিগদাৰ মানে দুই তিনজন মানুহে ধৰিব লাগিব তাৰ পিছতহে এমুখখন এজনী এমুখখন মেলি এজনে নাকটো চেপিব তেতিয়াহে গিলিব কোনোবা এটা সৎ খাই
অ নাখায় হয় দিয়ক বাৰ কষ্ট তাৰ হৈছে যে অ অ অ অ এই নকব ল'ৰা ছোৱালী সেইকাৰণে বহুত কষ্ট হয় আৰু মাক বাপেকৰ হয় দিয়ক
তেও মাজতে ল'ৰাটোৰ হ'ল তেনেকোৱা পায়খানা পায়খানা তেনেক থাকিলে ঔষধ আকৌ মানে ডক্তৰক দেখাই এইবিলাক টেষ্ট টেষ্ট কৰোৱা বহুত কেইজন ডক্তৰক সলাব লগা হয় হল মানে ইজনে সিটো কয় ইিজনে সিটো কয় ভয় উঠাই যায় নহয় সৰু সৰু ল'ৰা ছোৱালীয় আৰু আল আলট্ৰাচন চালট্ৰাচন কৰিব দিলে উহুম তাৰপিছত আৰু সেইয়ে লাষ্টত গৈ পেলাই ইমান ঔষধ খালে ইমান ঔষধ খালে লাষ্ট তাত কিহত ভাল হ'ল জানা এই মধুৰীআম যে মধুৰিআম গছৰ কোহ পাত কোহপাতো, সেই থেতেলীয়া অকণমান, ৰস উলিয়াই। সেইকণ অকণ গৰম কৰি মৌজোল লৰ লগত সানি পেলাই, এক চামুচ খুৱাই দিলে পেছিনাখনৰ পৰা হাত বন্ধ।
উম হয় দিয়ক এই আগৰ এই খিনিয়ে ভাল আৰু, আগৰ ঔষধ বিলাক
কোৱা কথাখিনি মানে শুনিবলৈ মানে, এই মানে হাঁহি উঠা। কিন্তু এই ব্যৱহাৰ কৰিলে সেইখিনিয়ে ভাল, যুক্তি আছে অঁ‌। ‌ ইমান তিনিজন চাৰিজন ডাক্তৰ ডাক্তৰক দেখালে, ইমান ঔষধ টেবুলে টেবুলে ঔষধ ভৰি আছে, ফাৰ্ষ্ট লাষ্টত গৈ পেলাই সেই আকৌ ঘৰুৱা হেৰি
অ তাকে, হয় দিয়ক। এনেকুৱা কিতাপ এখনো পায় ন? অ আমাৰ তাত এনেকুৱা কিতাপ এখন আছে কিন্তু, ‌ এইটো অ অ অ নীম‌‌ নীলা ৰঙৰ ডাঙৰ ন
জানো পাহৰিলোঁ। পাহৰিলোঁ কিতাপখন আমাৰ ইয়াতো এখন আছে। বনৌষধি বনৌষধি কিবা, ন? সকলোৱে পাৰে, সকলোৱে মানে এক বছৰ তলৰ শিশু সোৰ কাৰণে অকণমান দিগদাৰ আৰু এক বছৰ তলত খিনিয়েতো ধৰা বেছি আহ নাখায় ন, তেনেকে কুমলীয়া নাৰী তো, এক বছৰ হৈ গ'লে মানে পাৰে আৰু বুলি ভাবোঁ। মানে ডক্তৰেও কয় একবছৰ আৰু যোৱাৰ পিছত মিঠৈ দিব কি মৌটো অকণমান খাব পাৰে। মানে সদায় নিদিয়ে কিন্তু, মানে ধৰা আহ এসপ্তাহত এদিন তেনেকে খাব পাৰে আৰু এতিয়া এক বছৰটো হৈয়ে গ'ল অ তিনি বছৰ গোটেই মানে এতিয়াও দুই তিন দিন খাব পাৰে ধুনীয়াকে
অ তাকে তাক কে এ যেনেকুৱা কিতাপ এখন খ এনেকৈ দেউতাহঁতে পঢ়ি থকা ময় দেখিছিলোঁ আগতে সৰুতে আৰু তা তাৰ পৰাই কিছুমান পাই এ মাইয়ো যোগান ধৰি দিয়ে আৰু অলপতে ভাল ভাল হৈ যায় কাহ-চৰ্দি তেনেকুৱা নিচিনা বস্তু
সেই তেনেকুৱা কিতাপ বিলাক ধৰা ইমান গুৰুত্ব তংব নাই মানে কি জানানে এই কিতাপখন ধৰক পঢ়িব লাগিব বস্তু খিনিবুট যাব লাগিল মানে কোনোবাই যদি কৈ দিয়ে মানে ধৰা এইটো আন বুলি তেতিয়া পাৰি কিন্তু সেইয়া অ যে চাই মেলি আনিবলৈ হ'লে মানে কিবা এলাহ সে লাগে
অ সেইটো হয় যিমানে মান সময় আগবাঢ়ি গৈছে ন আগতে আছিলে কি বস্তুবিলাক মানে এভেইলেবল থাকে ওচৰে পাজৰে এ মানুহৰ ঘৰতে হওক বা কিবা আজিকালি সেই চব জেগাতে নাপাইয়ো আৰু গোটা বোলেও এটা এলাহে তা আহি যায় তো তেনেকে তেনেকে কৰি পেলাই মানুহে সেয়া
আৰু আৰু এটা কয় মানুহে কয় মানে টোপুকী লতা বুলি কয় হা গছ জোপাৰ নাম টোপুকী লতা মানে পাতটো পাণ গছৰ নিচিনা অকণ সৰু সৰু তেনেকুৱা সেই ল'ৰা পাচলি বোলে জ্বৰ যদি উঠে সেই পাতটো মূৰত দি থ'ব লাগে লগা লগ জ্ব নাই
অ', বা টোপু কি লত
লটা গছ আ‌ লতা নিচিনা বগাই। আৰু মানে পান পণ গছ গছৰ নিচিনা গছজোপা পাতকেইটা মানে পাণত কি সৰু আৰু। কনে কোৱা মানে গছ পাতটো অ' সেইটো স' ল'ৰা ছোৱালী জ্বৰ উঠিলে বোলে সেইটো মৰতত ঘৰ দি থ'ব লাগে। সেইটো শুকাই আহিব জ্বৰো নাইকিয়া হৈ আহ পাই নাপায় সেইটো মানে চবতে মানে কেনেকা খোৱাজানাত এই ৰাস্তাই ঘাট তেতিয়া বোলে হৈ থাকে কিন্তু আমি যে চিনি নাপাওঁ
বনৰীয়া নিচিনাকে হৈ থাকে আৰু
মোক সেই মাছ বেপাৰী এটাই আনি দিলে তাৰছত তাহতোৱাই ৰুৱালো। এনে নিজে চিনি নাপাও নহয়, দুবাৰ ৰুইছ বেলেগ বেলেগ মানুহৰ পৰা আনি পেলাই। সেইটো মানে শিকিব পাৰিলে ভাল আছিলে। কিন্তু সেইটো আকৌ এনেকে নহয়, এই হাবিয়ে জং হলে মানে ধেৰ দেখিবা।
অ', অ', আৰু তেতিয়া কিছুমান দেখো সৰু সৰুকে এনেকৈ দূৰৰ পৰা এনেক এনেকুৱা লাগে যে, পাণ নিকি কিন্তু পাণ নহয় বোলে, তে সেই-সেইকেইটাই নেকি বাৰু থুপু
এতিয়া অ', ত-তহ টোপকী লতা বুলি
টুপুকি অ', টোপুকী লতা, সেয়াই হয় নে কি বা চাব লাগিব ৰব
উম, মানে গছজোপা খাইছিলো তেতিয়া মনত নাই বা মই ভাবিছোঁ আকৌ তেওঁক যদি পাওঁ মানে আকৌ আনিব ক'ম আনিলে ফটো মাৰি থৈ দিম পাত বিলাকো কিছুমান একে একে নহয় গছবিলাকত ধৰিব নোৱাৰি কোনটো কি।
অ', অ', সেইটো হয় বহুত একে একে ধৰণৰ আছে।
উম, তাতে আমি চিনি নাপাও এ আগৰ মানুহ বিলাকে চিনি
উম, উম, সে এনেকুৱা নিচিনা বস্তু বোৰ ভাল লাগে। কিন্তু ন' মানে এ উ মানে হেৰি কথা কৈছো। গছ-গছনিবিলাকৰ কথা কৈছো এইবিলাক পাত চাত বিলাকৰ কথা কৈছো কিবা এটা বস্তু ভাল লাগে মানে ঔষধি
প্ৰকৃতিয় ইমানবিলাক বস্তু দি থৈছে তথাপিও আমি ধৰা ঔষধ পিছতে দৌৰি মানে যিমানেই যিমান নহওঁক, প্ৰকৃতিত আমি বহুত বস্তু পাওঁ। কিন্তু আমি ব্যৱহাৰ কৰিব নাজানা ফলতেই এনেকুৱা কোৱা হয়।
অ' সেইটো হয় কিন্তু। ভাল লাগে দেই সেনেকুৱা। ওচৰে পজৰে থাকিলে আৰু কি লাগে আৰু। জীৱনত অ' হয় দিয়ক উ এতিয়া কি কিবা এটা পাই বিচাৰি পালে নে নে?
ন ভাবি আপাৰ চাই আছিলোঁ। কিন্তু তেওঁ মানে তেওঁলোকৰ তাতো নাই আমাৰ অসমীয়াত যিমানবিলাক বন দৰৱ আছে নহয় মই ভাবোঁ কি বা কি বেলেগ জেগাত নাই নেকি। আছে যদি মানে সিমান চাগে মানে উলোৱা নাই দিয়া নাই চাগে মানে বস্তু বিলাক আৰু কিছুমান বন দৰৱ মানে বন দৰৱ হিচাপে এই থাকে কিতাপে পত্ৰই এনেকে মানে সকলোৱে বিচৰা ধৰণে কে নাপায় নেকি
হ'ব পাৰে হ'ব পাৰে কমি আহিছে বাৰু, উম
কোনোনো ক'ত আছে মও বিচাৰিম
উম উম উম উম আমাৰ তাতো এখন আছে মই অ পামেই চাগে অকমান চালেই
অ যদি পোৱা জনাবাচোন, অ অ ঠিক আছে বাৰু ঠিকে আছে দিয়া তেতিয়া তেতিয়াহ'লে ন
অ অ মই জনাম দিয়ক অ অ অ ৰাখিছোঁ